হহ
হেল্ল' আহ কি কৰি আছা? আহ শুনিছো শুনিছো কি আহ মইনে? বহি আছো অ', এ বহি আছো মানে অলপমান। অ', এ অলপ ভাত পানী খাই লৈ বহি আছো মানে অলপমান আৰাম।
হয় হয় হয়।
অ', তোমাৰ কেনেকুৱা পঢ়া শুনা কেনেকা আছে খবৰ কেনেকা?
অ', খবৰ আছো দিয়া ভালে আছো।
ভাল আছা?
আছো আছো, তুমি কোৱা পিছে অ', বোলো কোৱা তুমি পিছে।
হা নাই মই এনে আছোঁ।
ত কৰা নাই মানে বাৰত যন্ছো মানে বৰষুণ বৰষুণ দিব নিচিনা লাগে লাগি আছে তনে মানে যোৱা হোৱা নাই বাহিৰত যাম ভাবিছিলো আৰু।
হয় হয় হয়, বৰষুণটো আমাৰ ইফালেও দি আছে।
কি মানে আহা কালিও যাম ভাবিচোন কালি বাৰত গল কামবোৰ আছে কিবা বাৰত গল বাহৰতে ফাঁচি থাকিল আৰু বৰপিন
হয় হয়।
তনে মানে ক টো মানে নাম নায়িক নায়া আহি য গমে ন
হয়।
অ',
এ, কোৱা।
অ', তোমাৰ কেনেকা হৈ আছে খবৰ বিলাক।
খবৰ বিলাক মানে এতিয়া বৰষুণ দিলে ক হয় তুমি
তোমাৰ মাতখোন অহা নাই কাটি কাটি আহি আছে।
হয় নেকি অ', কোৱা কোৱা।
অ', এতা কোৱা তোমাৰ মাত অ', এতা এ আহি আছে মানে কাটি পেলাই আহি আছে।
হয়, হয়, হয়, হয়। কি বুলি কয় কলৈ কলে ফুৰিবলৈ যোৱা নাই নেকি।
নাই যাম ভাবিছোঁ মানে ব ঘৰত ।
হয়, হয়, হয়। কৈছা তুমি তোমাৰ এনে প্ৰিয় বুলিবলৈ হ'লে প্ৰিয় শিক্ষক আছিল নে?
অ', প্ৰিয় ক আছিল মানে এনেকাতো আছিল বহুত আছিল মানে মোৰ এতিয়া কলেজত পঢ়ি আছো এতা মানে এ প্ৰিয় শিক্ষক বিলাক বহুত আছে আৰু মানে
হয়। কোৱাচোন অলপ বিষয়ে তাৰে বিষয়ে ময়ো জানিব চেষ্টা কৰো তোমাৰ তাৰ পৰা
অ', মানে মোৰ প্ৰিয় শিক্ষক মানে কি হয় মানে মই ভাবোঁ যোনে প্ৰিয় শিক্ষক শুনি আমাৰ
আমাক মানে আকৌ আমি কিবা, কিবা কৰিব মানে আমি কিবা পৰা কিবা কিবা কো সুজুল তোনে আমাক লগে লগে উত্তৰ দি দিয়া আমাক কৰা প আম আমি লাগিলে মানে কহায় কৰিব আমাক কি অ', কিবা প্ৰব্লেম মোক ই মই আছো একো পয় খাব নালাগে এনেকা আজিকালিৰ শিক্ষক বিলাক কি হয় তুমি কিবা যাবা ক'বা মই আৰ কিবা আছোঁ যাব উল্টা ক'ব কি তুমি বুজি নাপায় ইমান মানে মই তেতিয়া শিক্ষকবিলাকো ভাল আছিল মানে মই এটা সৰু তাৰাৰ শিশু আছিল মই মানে কিবা বুজি পোৱা নাই শুনৰ মোক সুধিছো আৰু। ত কেনেকুৱা কৰে তাছত অ', মগ খা তুমি ইমানতো নাজান নেকি নাজানে নেকি এনেকা ক'লে আৰু মানে ক'বলে কি হয় ইটোৰ কাম কি হয় আমি মানেত পিছনো পিছনো নে দে পিছত আমি পেচা কিয় আছে আমাক শিকাব কাগে দি আছে, সিহঁতৰ কাম হয় শিকা। তোমি কিবা বুজি নাপাও তোমাক শুধিমে ন কাটি দি আছোঁ তোমাক শিকাব কানে দি আছে। তুমি মানে যি কাম কৰে মই তোমাক দি আছোঁ এইয়া কৰে তুমি মোক কাবাক খোজা নাই উল্টাই কৈছে কিয় ইটো নাজানে ক'ত নাই। তই কি কামো শিকিব তুমি তোমান কাম শিকাৱা কৰাচোন ল'ৰা, ল'ৰা ছোৱালীয়ে মানে যোননো ছাত্ৰবিলাক। কি বুজি পানাই যদি কিয় বুজি পা নাইটো সুধা। আৰুমাৰ ক্ষুৱায় কৰা কি কিয় বুজিব পঢ়া তুমি পঢ়া কি দিগদাৰ হৈছে নেনেকে সুধা। সিটো কাম হয় শিকবিলাক এনেকুৱা নহয় শিকবিলাক লাভেই নাই আমাৰ আজিকালি থাকে মানে খালি পেচা পাৰে ল'ব লাগে। আৰু পঢ়াটোক এনেকা হৈ যায়। ‌
হয়, হয়। তুমি ঠিকে কৈছা। প্ৰিয় শিক্ষক বুলি বুলিবলে হ'লে বহুত তেনেকুৱা আছে তাতে। শিক্ষক মানে ধৰি লওঁ তোমাৰ প্ৰিয় আছে মানে আমাৰ দুটা মই যেতিয়া মেট্ৰিক দিয়া নাছিলোঁ তেতিয়া হাইস্কুলত থাকোঁতে মোৰো প্ৰিয় শিক্ষক আছিল মানে এনেকুৱা প্ৰিয় শিক্ষ শিক্ষকজন যাতে তেওঁৰ আগত চব কথা ক'ব পাৰোঁ ভালে বেয়াই চব কথা ক'ব পাৰি। শিক্ষকৰ আগত সেনেকুৱা মোৰ প্ৰিয় এজন শিক্ষক আছিল। সেনেকুৱা আছিল মোৰ প্ৰিয় শিক্ষক। তুমি পিছে কি, কি ভাবা তাৰে বিষয়ে?
মানে শিক্ষক মানে, শিক্ষক বিলাক কিহৰ কাৰণে, আমাৰ শিক্ষা কিবা কাৰণে তাৰপিছত আমি কিবা পৰীক্ষা ন আছোঁ, তোমালোকক সহায় কৰিব পাৰে। এ কাম শিক্ষকবিলাকৰ কাম কি হয়। মানে কোনে কোনে শিক্ষাবিলাক থাকে। আমাক- শিক্ষা দিয়াৰ বদলি মানে আমাক ওলটাই কিবা ক'ব আৰু। তুমি ইটো নাজানা, ইমান সৰু বস্তু নাজানা, এনেকে কোনোবাই লাজ দিব আৰু ক্লাছৰ মাজত, লগৰ বিলাকো চক এ নাজানে, কি কি কৰি আছা। তুমি এনেকে ক'লে হাহিব 'ল তাৰ মানে এনেকা। শিক্ষাবিলাক ভাল নহয় মানে, এনেকা থাকে ন। শিক্ষা কাম হ'ল যোনে যোনে বুজি নাপায়, সিহঁতক কোনোনে বুজি নাপায়। এনেকাতো নহয়, কি চবে মানে অলপমান আগৰ পৰা বুজি ৰাখিব। এনেকুৱাতো নহয় না মানে। এ শিকাব কাৰণেটো তোমাক কাম দিছে, স্কুলবিলাক মানে তোমাক। তুমি, যোনটো কাম তোমাৰ হয়ে। বুজাৰ কামবোৰ, কিন্তু তুমি কৰিবা নোৱাৰা। তুমি বেলেগত গৈ কি লাভ।
হয়। ঠিকেই ক, হয় হয়। এই ঠিকেই কৈছাঁ। কাৰণ চাবা, তুমি শিক্ষক বুলিবলৈ হ'লে, বিভিন্ন ধৰণৰ শিক্ষক আছে ভাল বেয়া চব আছে। কিছুমানে ভালদৰে যদি আমি, যদি এইটো কাম কৰিব নাজানোঁ বা এইটো নাজানোঁ কৰিবলৈ। যদি শিক্ষক গৰাকীয়ে পৰাই নিয়ে, এইটো কাম কৰ, এইটো নাজানা। মই শিকাই দিম, তই কৰ সেনেকুৱা। শিক্ষকও আছে বহুত, মাজত আমাৰ মাজত। তুমি দেখিবলৈ পাইছানে।
উম্, সেইটো মানে দেখিব গ'লে বহুত পাইছোঁ মানে। তোমাৰ এতিয়া চ শিক্ষক বিলাকৰ মানে কি, মানে তোমাৰ যেনেতেনে শিক্ষক বিলাক ভাল কথা বতৰা আৰু মানে লোভৰ নিচা আৰু লোভৰ নিচাত থাকে। কোনে কোনে পাতিছে বিয়া। একদম মানে আহ্ অলপমান। কিবা সুধিলে অখৰা অখৰা কথা পাতিব। কি ইমান নাজানে এনেকে কাণে মানে তোমাৰ কি এনেকা যত' এনেকা ভাল শিক্ষক শুনিব পাইছে নেকি? তুমি এনেকা আজি লাগে,
হয়, মই পাইছোঁ এনেকুৱা শিক্ষক কাৰণ মই চাবা মোৰ এনেকুৱা শিক্ষক এজন পাইছোঁ, যাতে মই তেওঁক কেতিয়াও পাহৰিব নোৱাৰোঁ। এতিয়াও পাহৰিব নোৱাৰোঁ তেওঁক। এনেকুৱা শিক্ষক এজন আছিল মোৰ। যেতিয়া হাইস্কুলত মই পঢ়ি আছিলোঁ, তেওঁৰ আগত মই চব কথা ভালে বেয়াই বা চব বিপদত মোক সহায় কৰি চাৰক নাজানা কথা সুধিছিলোঁ, বিভিন্ন ধৰণৰ খেলৰ বিষয়ে সুধিছিলোঁ, বিভিন্ন ধৰণৰ কথা পঢ়ি থাকিলে চাৰে হয় যদি তই এইটো নাজানা মোক আহি কবি। একজামতো দুই এটা ছাৰে কৈ দিয় নাজানা বস্তু। সেনেকুৱাই, শিক্ষকো বহুত, সেনেকুৱা শিক্ষক আছিল। মোৰ প্ৰিয় এজন ছাৰ। এজন ছাৰ এতিয়া ছাৰে আছে, স্কুলতে ছাৰে স্কুলতে এতিয়াও আছে। ত' আমি এতিয়া ওলাই, ওলাই আহিলোঁ না স্কুলৰ পৰা। সেইকাৰণে ছাৰক মিছ কৰি থাকোঁ যায়। মিছ কৰা যায় ছাৰকো।
উ
তুমি কি বিচাৰা। তাতে হ'ল কোৱাচোন অলপ।
উম্। সেইটো মানে মোৰো মানে কি বুজো মানে। কাম বোৰ ভালকে শিকাব মানে। মোৰো মানে এজন আছিল আৰু ত ভালকে। ত মানে আজি মোৰ ক ভাল নালাগে মান মোৰ। আগৰ তাইমৰ শিক্ষক বিলাকে ভাল লাগি আছিলে আৰু আগৰ তাইমৰ শিক্ষক বিলাকক ভাল আছিল, শিক্ষা ভাল দিছিল। পূজা এনেকা আছিল আৰু। আগৰ তাইমৰ, এতিয়াতো আজিকালিৰ ভাল নহয়। আজিকালিৰ শিক্ষাবিলাকো এতিয়া বিলাক ভাল নালাগে আৰু।
হয় হয়। তুমি ঠিকেই কৈছাঁ। এইয়া কলেজিয়া জীৱনৰ হৈছে শিক্ষক বিলাক বেলেগ। তেওঁলোকে এটা ক্লাছ আহিব ল, চাৰাৰ দিব লেকচাৰ দি গোটে তেওঁলোকে গুচি যাব। তেওঁলোকৰ ইমান এটা তেওঁলোকৰ লগত ফ্ৰী হোৱা নাযায়। যাতে আমাৰ যেনেকুৱা হাইস্কুলৰ শিক্ষকবিলাক আছে তেওঁলোকৰ লগত ফ্ৰী আছিলোঁ আমি। এতিয়া কলেজৰ স্কুলৰ কলেজৰ জীৱনীয়া চববিলাকৰ লগত আমিও ফ্ৰী হ'ব নোৱাৰো সিমান এটা। হ'লেও সিমান এটা ভাল নালাগে। স্কুলৰ শিক্ষকবিলাক অলপ বেলেগ আছে। কলেজৰ শিক্ষক বিলাক অলপ বেলেগ। তুমি কি বিচৰা ক'ব তাৰে ওপৰত?
কলেজত শিক্ষক হ'লে মানে মত মানে এতিয়ালকে মই ভাল ভালে শিক্ষকবিলাক পাই আছোঁ। কলেজৰো ভা ভালে পাইছোঁ। এতিয়া ভালে পাইছো। মানে মোৰ মানে আৰু কিবা থাকে না এ ভাল পালে ভালে হৈ যায়। মোৰ মানে এতিয়ালৈকে ভাল ভালে গে শিক্ষকবিলাক। এনেকুৱা বেয়াটো পোৱা নাই মই এতিয়া লৈকে। যিমান পাইছোঁ মই ভালে ভালে পাইছোঁ আৰু এতিয়া লৈকে।
হয়, ঠিকে কৈছা তুমি। ঠিকে কৈছা। ধৰি লোৱা আমাৰ এতিয়া বিভিন্ন ধৰণৰ ল'ৰা-ছোৱালীও থাকে শিক্ষকৰ লগত মিলি। ধৰি লোৱা ধৰি লোৱা তোমাৰ ল'ৰা-ছোৱালীবিলাকে শিক্ষকক ভালো পায়। কিছুমানে বেয়াও পায়। নানান ধৰণৰ কথাও কয় শিক্ষকৰ ওপৰত। পিছত ধৰি ল'বা আগত পিছত কয়। সেনেকোৱা ল'ৰা-ছোৱা তুমি দেখিবলৈ পাইছ পাইছানে বাৰু?
পাইছোঁ মানে বহুত পাইছোঁ। মই শিকাবলে মানে কিয় শিক্ষকহঁতেটো কিবা ভাল কামৰ বোলে। তুমি বেয়া শিক্ষা দি আছে কেনেকা কৰিব লাগাখিনি আৰু কি কৰিব লাগে বাত মানে কাম ভালকে একো নকৰা বা নিজৰ নিজৰ কাম আগত কৰা। মানে তুমি বেলেগৰ জীৱন বনাই আছে। তুমি শিক্ষা ভাল নিদিয়ে। জীৱনবোৰ আগতে বনাই, সিহঁতক কৈ লাভ নাই। ভালে নাপাই।
ঠিকে কৈছা তুমি। তুমি ঠিকে কৈছা কথাখিনি। হয় হয় হয়।
তুমি কি ভাবা এইটো ওপৰত?
উম। তুমি যিখিনি কথা কৈছা, সেইখিনি কথা মই ভাবো। মানে তুমি তাক স্কুলৰ ধৰি লওঁক আগৰ জীৱনৰ সেইবিলাক বহুত বেলেগ আছিল শিক্ষক। আগৰ তোমালোকে যেতিয়া বা আমি যেতিয়া পঢ়িছিলো শিক্ষাকবিলাক বহুত বেলেগ আছিল আৰু এতিয়া শিক্ষকবিলাক মানে এনেকুৱা হৈ পৰিছে যাতে তেওঁলোকৰ এটিটিউডটো অলপ বেছি। দুই এটা নতুনকে সোমোৱা শিক্ষকবিলাকো আছে। সেনেকুৱা বহুত দেখুৱাই তেওঁলোকে। মানে পুৰণা শিক্ষকবিলাকৰ তুলনাত এইবিলাক বহুত দেখুৱায়। মানে মই আগৰ দিনৰ শিক্ষকবিলাককে বেছি ভাল পাইছিলো, যেতিয়া আমি পঢ়ি আছিলো, তেতিয়া ভাল লাগিছিল। এতিয়া শিক্ষকবিলাকে হৈছে অলপ দেখুৱাই। তেওঁলোকক মই ভাল নাপাওঁ সিমান এটা ভাল নালাগে মোৰ। তুমি তাৰে ওপৰত কি ক'ব বিচৰা?
কি মানে মই তোমাৰ নিচিনা ভাবো আৰু। মানে আগৰ শিক্ষকবিলাক বেছি ভাল আছিল। আজিকালি ইমান ভাল নহয়। আমাৰ যে সময় সময় নহ'ল শিক্ষকবিলা
হয়, ঠিকে কৈছা ঠিকে কৈছা। দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল মোৰ।
উম, দিয়া দিয়া। হ'ব দিয়া পিছত কথা পাতিম মই।
অ', দিয়া দিয়া।